হেল্ল'
কি কৰি আছ?
এ এনে ফানখন লগাই বহি আছো। পুনে
ভাত কিহে খালি?
ভাত তোৰ এ টেঙা দি পেলাই মাছ বনাইছিলে।
খোৱাই নাই দালি বনাই দালিয়ে তাৰ পিছত ডিম এনেকে ভাত কেৰেলা আৰু আলু পিটিকা তেনেকে বনাব মন যোৱা নাই অ দিনটো কিমান বনাই থাকিবি।
অ সেয়াই।
উম মাছ নাখালো মাছ আছে নাখাও।
উম ইমান গৰম কিবা এটা উঠিছে নহয় ভাল লগা নাই।
উম। তহঁতৰ কলেজৰ ৰেগিং চেগিং কৰে নে?
কলেজত ৰেগিং তেনেকে নকৰে অকল ষ্টেজ ৰেগিংটোহে পাতে।
আগতে আজিকালিতো কলেজত যাবলৈ খুব ভাল আগতেটো কলেজত যোৱা জহত মানে কলেজ ৰেগিং জহতে লৱা ছোৱালী সেইবিলাকে কলেজলে এডমিশনে নলয়
ৰেগিং এফালৰ পৰা ভালো হ'ল দে নহলে কিমান লৰা ছোৱালী মৰি যাব লাগে
মৰিছে ন কিছুমানে বহুত বে আগতকে বহুত বেয়াকে ৰেগিং কৰে বোলে। ৰেডিঙ নখতে ল'ৰা ছোৱালী বিলাকে কলেজ এৰি দিয়ে। ত কিছুমান কিছুমান আত্মহত্যা কৰে হোম
মানে এৰি দিয়ে কিছুমান মৰি যায়গে কিবা হৈ থাকে।
উম আমাৰ আমি আমি যেতিয়া যাব মানে আম আমাৰ আগৰ বেছটোলৈকে কৰিছিলে হেনো আমাৰ কলেজত। এতিয়া আমি প্ৰথম গৈছোঁ তেতিয়া মানে কৈছে ন আৰু তুমি ৰেগিং কৰিব বুলি। তাৰপছত আ আমাৰ পৰাহে মানে ৰেগিংটো বন্ধ হৈ গল। আমাৰ মানে এইটো ডিপাৰ্টমেণ্টটো এইটো মানে সেইে জেনেৰেল ফেচাৰ্চৰ আগেটো ডিপ্টামেণ্ট সেইটো ডিপ্টামেণ্ট ছোৱালীজনীৰ নামটো সুধিব নাই। ডিপ্টামেণ্ট ডিপ্টামেণ্টৰ মানে কাজিয়া লাগি যাব তেনেকোৱাই বিধৰ হ'ল মানে।
চ সুধিব পাৰে।
আমাৰ নোৱাৰ এই নাম শুধিলে কেনেবাকে যদি কিবা ডিপাৰ্টমেন্টৰ ল'ৰা ছোৱালী
পাতিখিনি সুধিব নোৱাৰে।
অ নামটো নহয় নহয় সেইটো বুলি নহয় ৰাস্তাত। মানে কলেজৰ কেম্পাচতো যদি নাম সোধে। তটো একেবাৰে জেং লাগি যাব মানে তেতিয়া ৰেগিংটো একেবাৰে মানে নিখিত।
এনে কথা চটা পাতিব পাৰে এনে ৰুমলৈ নি ৰেগিং কৰা সেইটো চিষ্টেম হে নাই।
অ আমাৰ চিনাকিও হ'ব নাই একেবাৰে সেই জেনেৰেল ফেচাৰ্চৰ পাছতহে চিনাকি হ'বলে দিয়ে। হয় ন তেতিয়া একো নহয় আৰু একচুৱেলি ভালেও হৈছে বাৰু কিন্তু কিন্তু সেই ফিচ্বচটো ভাল। চবতকে ভাল লাগে আৰু ডিপাৰ্টমেন্ট ফাচেৱাস্তটো।
অ সেইটো ভাল লাগে চবয়ে ভাল লাগেটো।
মুজে একদম হিন্দী গানত বিহু নাচিবলে দিছিলে।
উম
নাকৰ পানী দেখিবলে সেই গানটো নাছিল।
ত নাগৰ পাহি দেখি।
অ কি অ সেইকণত বিহু নাচিব লৈছে মিলি গোতে বাবলু গ আৰু চোৱা ফাৰ্ষ্ট ময়ে কোৱা ভয় লাগিছে অ
আমাৰ সনেকুৱা নাছিলে বাৰু দেই যোনে যি কৰে মানে
সি আমাৰ আমাক নিদিয়ে আমাৰ আৰ টিকেট ল'ব লাগে টিকেটৰ যি পয় সেইটোৱে আমাৰ বেলেগ সকাৰ এ উ হেই ফেন খন অফ কৰি লচোন মাত টো ভালকে অহা নাই ৰেজেক্ট হৈ যাব নহলে।
এই ষ্টেছগিঙতহে আমাৰ হেছিলে
ষ্টেজত দিওঁ পই ধৰ তহঁতৰ।
অ ষ্টেচিং পাতে নহয় যিটি কৰাই দিয়ে।
অ আমাৰ এটাই পাতে অ দুটাই পাতে।
কি কি কৰিবলৈ দিয়ে ঐ।
উম
কেমেৰা ফটো মাৰি ভাল পাওঁ বুলি ক'লে ফটো মাৰিব দিছে। কি কিনো দিছে কৰিবলে হেতক
আমাৰ বেছিকে তো সেই যোৱা বছৰ একেবাৰে কি। কৰি ভাল পোৱা আৰু কি বুলি ক কুপন পৰেই নহয় একদম। চিনিয়ৰবিলাকক ধৰি ধৰি একেবাৰে কাপোৰ এ চোমাৰিবলৈ দিয়া।
অ আমাৰও দিয়ে
আনকি আমাৰ এবাৰ আমাৰ এবাৰ ফিয়াৰৱেলতো একেবাৰে এজনী ভাগত মানে কুপন তানিব লাগিছে ফেয়াৰৱেলত এজনী ভাগত ছাগলী মাত্ৰা দিব লাগ লাগে ছাগলী মাতি থৈ গৈছো একদম
এ অম্বিকা এই হেৰি যে আগতে যে ইয়াত যে পঢ়িছিলে প্ৰজ্ঞাশ্ৰী
চিনি নাপাওঁ
এ এফালৰ পৰা যে আহে পিকুৰ বিয়াতো যে আছিলে
মই চিনি নাপাওঁ এ ভোলাগুৰি ফালৰ নি
ন দৌ পাংঙ তাই ভনীয়েকজনী পঢ়ে দীপিকা বুলি কয় দে তাই ভৈনীয়েকে নেকি মানে মোৰ অকমান তেনেকুৱাই লাগে দেই তাৰপিছতে আমাৰ এইবাৰ যোনটো জি এচ আছে মানে তাৰপিছতে সেই তাই তাইক মানে হেৰি দিছিলে তো প্ৰপ'জ কৰিব দিছো চিনিয়ৰ ল'ৰা-ছোৱালী কাৰোবাক মানে ল'ৰাক
উম
সি নিজে কলে মোকে কৰিবা বুলি তাৰপিছত আৱ প্ৰপজ কৰিলো সেইদিনা সচাকে ৰিলেশ্যনত আছে চব আচৰিত মানে এতিয়াও আছে চবে কয় তহঁতৰ এইতো বেলেগ ৰিলেশ্যন দে গোটেই কেইখন প্ৰ'পছ কৰা
কেছ বেয়া হে হলগে গৈ
আহ
কেচগৈ নগেনহে হলগে গৈ
সেত দুটা স্কুতিতে গৈছে চবে সেতক জুকাই
উম আমাৰ একদম যেতিয়া কয় কাপোল দানচ পৰিছে বুলি ইচ খুব ভাল পায় আৱ
এ সেইটোৰে কমন হৈ গল আন কমন আন কমন কিবা দিব লাগে আমাৰতো
আনকমন দিব লাগে, আমাৰ এইটো এক খেতি একেবাৰে আন কমন কৰি পেলালে আৱ।
উম নিলকটে বাট লগত পৰা একদম মানে বিহু নচোৱাই দিছে আৰু মোক। আকৌ বিহু নাচত বেলেগ বেলেগ উপভংগী মা নহব মানে
যে আগতে আমাৰ লগত পঢ়িছিলে যে সি বেছি একদম সি কিন্তু হিন্দী গান দিছে নহয় ইয় হিন্দী গানত বিহু নাচিব দিছে হেৰি নাচিব দিছে কেনেকুৱা দিছে
উম
মোৰ ভাগত বাৰু সিমান হেৰি নপৰিলে বাঅ দেই
এ চবতকে মই সৰস্বতী পূজাতে ভাল পাওঁ কাৰণ সৰস্বতী পূজাৰ সময়ত গৰম গৰম নাথাকে যে
সেই
কাকো বাইকেহে কয় এইটো কি বুলি কয় মোক সুধিবলে গৈছিলে এইটো সি চেবিকাহঁতে সুধি আছিলে যে
উম চেৱিকা হতে কেলে গৈছিলে চেৱিকা চেৱিকা হত কিবা আছামিছ ডিপাৰ্টমেন্টৰ হে
এ নহয় আমাৰ যোনটো হেৰি পাতে যে ষ্ট্ৰেচ শ্ৰেণী
অ ষ্ট্ৰেচেনিং সবকে চব ডিপাৰ্টমেণ্ট একেলগতে পাতে নি।
মানে
অ তহঁতৰ এক্সট্ৰ আমাৰ এইবোৰ ষ্ট্ৰেচেনিং নাপাতে সেইবোৰ।
অ আমাৰ ষ্ট্ৰেচেয়িং পাতে তেতিয়াই কাকো বায়ে ঘত তৰা মাতাটোয়ে পঢ়ি আছিলে নহয় আছামিজৰ।
আকো বাইজনী দেখিব কিবা দন্দুৰি দন্দু
দহ- দন্দুৰী -দন্দুৰী নিচিনা লাগে তাৰ পছত আৰু তাই একদম মুখ সুধিবলৈ কৈছে নহয় তাই মোক কাকো লগত চিনিও পাই নাই হ'লেও সেনেকে সুধিব লাগ ক'ব নালাগে নহয়। ত সুধি আছিলে। তাৰপাছতে ছেৱিকা বাই মানে মোক হেৰি এই কি বুলি কয় নাদুমহিচিব লগালে দেই তাৰপিছত সেই নচিটো ত এক চৌ প্ৰ্ প্ৰশ্ন কৰে ন ছেৱিকা বাইদেও কলে সেইটো বিষয়ে জান জানো নেজান নহয় তেতিয়াহলে তই সুধ আক জান যদি এনেকে। চলি গলে তাই, এইবাক মই
কাকো বাইজনী অকমান উস্তাদি আছে।
দা দেখাতে দন্দুৰি- দন্দুৰি।
দন্দুৰি- দন্দুৰি লাগে, মই কাকো ভাল নাপাওঁ।
দে হেৰাল মোৰ তিনিজনীকে দন্দুৰি -দন্দুৰি লাগে।
উম সৰুজনী অকণ মৰম লাগে।
কাকোৰতো সাংঘাতিক আৰু এজনী
কাকো ই আহ কাকো তই কলেজত কি নাচাবি ঠাই।
ইমান লে তাই হেৰিয়তে থাকেই নহয় আৰু আগৰ পৰাই।
এদিন বোলে এটা লগত, সিদিন বোলে এটা লগত কলেজত। চাবহে পাওঁ নামাতো পাই দেখিলেও নামাগে কোনটোৱে মোক মাতিব মইয়ো নামাতো।
হেৰিয়টো কি বুলি কয় এতিয়া আইফোনো ললে নহয়?
আইফোনটো ভিন বায়েকে ভাগ ভিনিয়েকে কিবা নকয় জানো? ভিনিয়েকৰ ভাগ তাই নিজৰ নহয় আইফোন। কলেজত কিবা পাতিলে মানুহে লৈ আহে আৰু ৰিলচ চিল বনাই
আৰু সেত থাকে মোৰ বাপেকে -চাকৰি কৰে বুলি ভাবিছিলোঁ নকৰে।
হেন আগতে কোনোবা
এ খুৰাকে বনাই দিছিলে, সিহঁতি ঘৰৰ পৰা খুৰাকক উলিয়াই দিলে হেনো।
অ।
বাপেকে হৈছ মানে সেটো কোৱা নাই মানে সেইটো হহাঁ নাই বাপেকে চাইকেলত
অ হহা নাই কিন্তু তাই মানে ঘৰো মানে এই তাৰ মানে বেছি লেবেল দি থাকে অ
মানে তাই আৰু তেহঁতৰ মাক বাপেকো যেনেকৈ থাকে মই ভাবিছিলোঁ বাপেকে আগতে চাকৰি- তাকৰি কৰি লিছিল।
মোৰ গাঙৰ চাকৰি কৰ বুলিহে এ বায়েকে ধুম এটা উম ধটা ভাল বায়েকে, সেইটোয়ে হে আইফোন দিছে।
আহ। সিহঁতৰ ঘৰ গোটেই কেইটা যেনেকে থাকে মই চাকৰি কৰে বুলি ভাবিছিলো। মতেক
তাকে, মানুহৰ যিমানে মানুহ সিমানত থাকিব লাগে আৰু।
সেইকেইটা পইচা সিতি কেনেকে একেবাৰে ইমান ফেশ্বনত চলেও ৰাম!
তাকেহে পায়।
এ কাপোৰোকে চাবি ন সেহতলোকক চাবি? ত একেবাৰে সেই কাপোৰ কা
কাইলৈ মোবাইলত দেখুৱাইছে কাইলৈ বৰষুণ দিব বুলি, এ বৰষুন আ এই যোৱা বছৰতকে এবাৰ বহু -বহুত বেছি গৰম পছে নাই যোৱা বছৰতো আগতে অকণমান খেতি হৈছিলে। বা খেতিও নহ'ব।
সঁচাকে এবাৰ গৰমটো বহুত।
ইমান গৰম দিছে সচাকে। উম এতিয়া মোবাইলত দেখুৱাইছে বৰষুণ দিব বুলি কিন্তু বৰষুণ কালি ও দিছে পৰহিও দিছে কিন্তু বৰষুণ এনেকুৱা বৰষুণ নালাগে নহয় খেতি কৰিব পৰা বৰষুণ দিব লাগে ঠাণ্ডাই পেলাই যোৱাকে হয় নাই
চকৌ কাইলে বৰষুণণ্ডাল দিব নিদিয়ে বৰষুণ
তাকেহে বহুত অশান্তি হৈছে অ বৰষুণ দিব লাগিছিলে অ ৰুব পাৰিলেহে শান্তি হ'ব
উম তাকেহে
উম মই তো ত্ৰিশ তাৰিখ এক তাৰিখে চাহও খুৱাব লাগিব চাহ তাহ খুৱ চাহ খাবলৈ আহিবি মাতিম হা স্কুল ছাৰ অ সেই এক তাৰিখৰ পৰা আহিবাই নহয় ছাৰ এক তাৰিখৰ পৰা নহয় অকল এক তাৰিখে আহিম বোলো
উও এক তাৰিখৰ তই ইয়াত পঢ়াবৈ নে?
সেইটো অ মোক পঢ়া মান ক এক তাৰিখৰ মা আ চাচোন মই বোলো কলেজ আছে নহয় বুজিয়ে পোৱা নাই এক তাৰিখ মোক সেইদিনা কৈছে সি মই বোলো চাহ খোৱা আজৰি হব লাগিছিলে মই বোলো সেই আমাৰ আজৰি হল নহয় হে তাৰ পিছত উম কি বুলি কয়, আৰু কলেজ আৰু টাইম আহিবলৈ টাইম নাপাওঁ। তাৰপৰা পাছত নালাগে এতিয়া নাখাও দিয়া একেই হ এক তিখে খামেই নহয় আৰু কি একেই হওক। পৰা আহিয়ে থাকিবা নহয় এক তাৰিখত খোলাৰ পিছত আহিয়ে থাকিবা নহয় বোলে ' ছাৰে এক তাৰিখৰ পৰা নাহো বোলো অকল এক তাৰিখে ‌আহিম
উম এক তাৰখে হেৰি ভ তই ক্লাছ এই প্ৰদীপ ছাই ক্লাছ্লাছ নকৰে যে
অ সুবিধা লব লাগিব আমি মই ক্লাছ কৰা গোটেই কেইদিন ছাৰৰ বেমাৰে হ'ল আৰু সেয়া আৰু বেমাৰ বেমাৰ দিছে মই যাওঁ হা
অকল বেমাৰ কথা বেমাৰ নহয় মোৰ এইটো নহয় সেইটো নহয় আৰু গহিনা গোৱাও চাই বোলে ক্লাছ চ্লাছ নকৰাই বোলে হেৰি উ হ কল বুদ্বি এতিয়া মই বোলে কল উম খা দেল তাক
কণী, বইল আলু বইল, ভাতকৰেলা বইল।
পয়াৰ লগা বুলি হাঁহিছিলে তোক ৰ সৰুতে। উম
খাই কিমান শক্তিবান হ মই
তাকে থাকে ত মই ভাব
পিঠাগুডৰি খুন্দিছিঁলো মিক্সিত পিঠাগু খুন্দিছিঁলো তোৰ আমনি লাগি গ'ল ও খুন্দি খুন্দি
মিক্সিত খিনি আমনি লাগে
অ বহুত আমনি মায়ে সৰহকে তিয়াই দিলে মই দুটামান খুন্দিব পাওঁ।
এইয়া খুব বেছি হলে আমনি লাগে
উম
হ পিচিবলৈ বেয়া
তাকেহে তই কি অৰ্ডাৰ দিলি নো অনলাইনত
হেৰিটো পৰা এইটো মই আকৌ ভাবি আছিলোঁ মন্দু চিনে কৈ আছে বোলে ইয়ালৈ আহিলে বোলে তই এটকা পইচা নিদিয়াকে কাপোৰো মই ফ্ৰিৰি ফিফটি পাৰ্চেন্ট দেখাইে আছে
অ
তাই কথা ক'লে নুশুনে একদম নশ প পচান্নব্বৈ টকা হেৰি কৰিছে বাজেট বনাই দিলে এই গম পাইছে নে পাগলীজনীয়ে
উম উম
পিছতে সেইটো কেনচেল কৰি স্পৰ্টিং এটা দিলো তাৰ পিছতে বেগ এটা দি থোৱা আছে
হাফ পেমেণ্ট কৰিব লাগিব হাফ পেমেণ্ট কৰিব লাগিব।
হাফ পেমেন্ট কৰিব লাগিব মই কৈছো, নশ টকা হ'লে মানে এহেজাৰ টকাই আৰু